হেল্ল'! অঁ কি এ মই নামঘৰৰ পৰা ঘৰত গৈ আছো।
কিবা গৈছ
অঁ! কি কৰি আহ এ কিবা এটা পা মানে ভাওনাৰে কিবা এটা আছিল আৰু সেইকাৰণে আহিছিলো।
কিবা কামত-কামত গৈছ
অঁ! কামতে আহিছোঁ। কি কৰিছা? অ নামঘৰতে ভাত খাইছো মানে কিবা এটা
অ ন মই খাই শুইছো
অ খোলা
মই কইছোঁ আৰু
কি মানে কি কি দিব লাগিব
বাকী আজি কোৱা দিনটো কেনে গ'ল
লাগে হা
আজিৰ দিন আজিৰ দিনটো কেনেকে বোলো
অ ভালেই তোমাৰ অ অ এনে খবৰ ভাল তোমাৰ
আছোঁ আৰু দিয়া বাকী ক'তো যোৱা নাই নেকি ওলাই
নাই যোৱা নাই কতো আগষ্ট
উম
বাকী লগ পাম দিয়া কলেজত তেনে ন ময়ো লৈছোঁ নহয় তাতে এডমিশ্যন
হা হা
ময়ো সেইখন কলেজতে এডমিশ্যন লৈছো লৈছোঁ নহয় লগ পাম দিয়া তেনে
অ' অ' পাম লগ পাম কিহৰ লগত ভাত খালা অ' অ' অ' কোন মৰিলে এনেই বা
পৰিয়ালৰ বৰ্তা এজন
অ' অ'
বাকী বাকী ঘৰত চবৰে ভাল
উম ভাল তোমালোকৰ
ভাল ভাল
আহ অ
আছো আৰু
ওম ওম এনে খবৰ ভালেই তোমাৰ অ' হেৰি মই অকমান বিজি আছিলো মানে সেইকাৰণে ফোনটো কৰিব পৰা নাছিলোঁ তুমিতো কৰিব পাৰা
আকৌ আকৌ বিজি থাকিবও পাৰা সেইকাৰণে
অ' অ' মই মানে অ' অ' মই এইকেইদিনমান
মই ফ্ৰী হলে ধৰা মই ফ্ৰী হলে ধৰা আকৌ তুমি ধৰা এতিয়া ৰাতিও হৈ যায় ভালো নালাগে ফোন কৰিবলৈ
অ' হয় বাৰু আকৌ ৰাতি ৰাতি বাৰু মইও কথা পাতি নাথকো তেনেকে
অ' সেইকাৰণে মানে ভাল নালাগে আৰু ৰাতি তাতে ভাল নালাগে ন যিমান হলেও।
অ' অ'
আকৌ আকৌ মোৰ মানে সময়ো নিমিলে যে উপায় নাই আৰু কি কৰিবা মাজে মাজে
হা কি কৈছিলা। অ' অ' ৰাতি সময় কুৱো এই দিনত কিবা কৰি থাক চাগে তুমি।
দিনত অলপ ব্যস্ত থকা হয় যে সেইকাৰণে কৰা নহয়।
অ'ঠিকে ময়ো এনেই কিবা কিবি কৰি। থাকো আৰু ইমানো ফোন কৰি নাথাকো।
থাকিব লাগে সেইকাৰণে কৰা নহয় আৰু।
আমনিও লাগে দিয়াচোন ইমান কিনো কথা পাতিম।
তাকে।
কিমান নো পাতিবা আৰু।
উম এটা কথাকে পকতিযায় পকতিযায় কৈয়ে থাকিব লাগে কৈয়ে থাকিব লাগে।
বাকী বিয়া বাৰু কেতিয়া তোমাৰ।
কি কলা। নাই নাই এতিয়া এইবিলাক ভাবিব নোৱাৰি।
মাতিবা বিয়াত।
অ' মাতিম বাৰু। তুমি কেতিয়া পাতিবা।
পাতিম আৰু মইও দুবছৰ মান পিছত।
অ'। দুবছৰৰ পিছত দিয়া ঠিক আছে মোকো মাতিবা। অ। পাহৰি নাযাবা আকৌ। অ ঠিক আছে দি দিম।
লাগিব ভাল পেজেন্ত।
উম উম।
কোৱা কিবা খাই আছা নেকি খোজকাঢ়ি গৈ আছ।
খোজ কাঢ়ি গৈ আছো মানে। অ' অলপ দূৰেই বাৰু।
বাকী কোৱা।
বাকী এনেই ঘৰতে আছা তুমি এনেও কতো যোৱা নাই চাগে।
গৈছিলোঁ আহিলোঁ সন্ধিয়া আবেলি ঘৰ আবেলিৰ পৰা ঘৰতে আছোঁ আৰু বৰ্তমান।
নহয় এনে মানে দূৰতকে ফুৰিব যোৱা নাই।
যোৱা নাই সময় নিমিলে অ।
অ হয় বাৰু কথাটো।
মই নিম আৰু ক'ত যাব যাব মন আছিলে। এই দেখা নাই পানী চানীও বাঢ়িছে কিমান অৰুণাচলত পাহাৰ খহিছে। বানপানী নহয় গোটেই। কত ফুৰিব যোৱা আৰু এতিয়া গতে বানপানীহীন।
উম গোটেই দলং চলং ভাঙি গৈছে পুৰা।
চবফালে পানী ক'ত ফুৰিব যোৱা এতিয়া।
মই বাৰু যাম তেজপুৰ।
তেজপুৰ আহিবা নেকি।
অ যাম এ ভাওনা আছো যে তেখেতৰ। ভাওনা আছ নাই নোলাম আৰু। ভাওনা আছে ভাওনাত নাযাওঁ ভাওনা কেইদিনমানৰ পিছতহে যাম।
অঁ। এতিয়া ক'ত ঘৰতে আছা?
অঁ ঘৰতে আছোঁ এতিয়া বাৰু বা হঁতো আহিছে আকৌ।
অঁ'
সেইকাৰণে এতিয়া নাযাওঁ বুলি ভাবিছো। ভাওনা শেষ হ'ব তেতিয়া তাৰপিছত যাম বাইহঁতো যাব তাৰপিছত ময় যাম। হ'ব দে।
ভালেই আৰু ন। বা বা ঘৰ কি দূৰত?
নাই ওচৰতে।
ওচৰতে মানে দেখা শুনা হয় আৰু মাজে মাজে।
অ হয় বা হতে আমাৰ এ ইয়াত নাথাকে বাহিৰত থাকে। মানে ভিনদেউ তাতে অ ভিনদেউ। অঁ' উম ভিনদেউ মানে বাহিৰতে কাম কৰে যে। অঁ' বা হতৰ বা লগতে থাকে।
উম।
তই যাব ঐ দেছ। অঁ' ভালেই। অ।
কিহৰে খানা খালা নামঘৰত?
নামঘৰত যি দালি, ভাত, পাপৰ, ভাজি। আলু ভাজি আকৌ কি আছিলে। পকৰী অঁ পকৰী আৰু এনেকে।
কিবা ৰাজহুৱা খানা নেকি?
মানে আমাৰ গাঁৱত ভাওনা পাতিছিলেতো সেইকাৰণে ভাওনা শেষ হৈ গ'ল। আকৌ নাট সামৰিছে। মানে চবে ভাত খাইছে আৰু এনে কে ভাও লোৱাখিনি উম।
তুমিও ভাও লৈছিলা নেকি?
অঁ' লৈছিলো।
কি লৈছিলা?
নাৰায়ণী কন্যা।
নাৰায়নী।
কন্যা কৃষ্ণ।
নাৰায়ণী কন্যা।
অঁ।
কি নাটক আছিলে এইখন?
তোমাৰ হেৰিখনৰ নাম কি আছিলে
হেল্ল
তোমাৰ আ নাটকখনৰ নাম কি আছিলে
অ পৰাশৰ পৰাশৰ ৰাজ্য লাভ বৃন্দাশ্ৰৱণ মুখতে নাহে মোৰ।
মইয়ো শুনা নাই বাৰু আজিহে শুনিছোঁ প্ৰথম।
অ অহ।
মোৰ যে ভাওনা চোৱা নহয় যে ইমান নাজানো বাৰু দেই।
অ অ মানে তুমি ভাওনা চাওনা নোচোৱাই নেকি
কম চাওঁ কম আমাৰফালে এইবিলাক কম ত' আমাৰ ফালে অলপ কম এইবিলাক ইমান নাই। আমা আমাৰ পাতিছ আমাৰ ইয়াত পাতিছিলো বাৰু আমাৰ গাঁৱত এই এ হ'ল আজি পোন্ধৰ দিন মান হৈছে পতা ইয়াত তোমাৰ হেৰি পাতিছিলে এই অভিমন্যু বধ পাতিছিলে ইয়াত।
অ অ আমাৰ সেইখনো নাট আনিছিলে বাৰু। মানে ঢেৰ কিবা ঢেৰ হেৰি থাকে যে কিছুমান নোৱাৰিব বুলি মানে নকৰিলেই এতিয়া সেইখনে কৰিছে আকৌ পিছত আনিব চাগে নাজানো আৰু। আমি ইয়াত কোন খন
তোমালোকে কৰা ভাওনাখন মানে কেনেকুৱা এইখন মহাভাৰতৰ শ্ৰীকৃষ্ণ মানে শিৱ নে কি মানে কেনেকুৱা
অ মানে চব কেইটা পাৰ্ট আছে অ শিবও আছে। অ শ্ৰীকৃষ্ণ আছে। আকৌ দেৱতাখিনি আছে অসুৰখিনি আছে মানে আকৌ মানে মই নাৰায়ণী কন্যা বুলি কৈছোঁ যে।
অ
সেইটো মানে কৃষ্ণৰ আন এটাৰ অৱতাৰ হা
অ
হুম মোৰ ৰূপটোকে কৈছো তোমাক। আ, কৃষ্ণৰ আন আন এটাৰ অৱতাৰ মানে মোহিনী ৰূপ ধৰি কেনে ধৰা এয়াম অসুৰটো অসুৰটো মানে
সাগৰ মুণ্ঠন।
উম, তেনেকুৱাই নহয় বাৰু অলপ মানে তেনেকুৱা কোৱাই যাই কথাটো।
তেনেকুৱায়ে হ'ব মানে শ্ৰী কৃষ্ণই যে তোমাৰ যে মুহিনী ৰূপ ধাৰণ কৰিছিল যে।
অ
সেই সেইটোৰে তুমি ওৰ লৈছা।
অ
অহ, তাপা কোৱা
এইফালেদি আহা এইফালেদি
তাৰপৰা কি হয়
তাৰপিছত হেৰি আৰু এনেকে মোহিনী ৰূপ ধৰি কেনে ধৰা কৃষ্ণ অ অসুৰটোৰ পৰা মানে ত্ৰিশোল দাল লৈ আনো মই। তাৰপাছত ত্ৰিশূলডাল মানে পৰাশৰক দি কেনে পৰাশৰে মানে অসুৰটোক মাৰি দিয়ে তাপিছত খতম। মই তোমাৰ মানে লাষ্টৰ খিনিকহে কৈছো আগৰ খিনি কোৱা নাই।
তুমি মানে কৃষ্ণৰ কৃষ্ণই মানে তুমি কৃষ্ণৰ মোহিনী অৱতাৰটো তুমি হেৰি কৰিছিলা।
অ', অ', সেইটোয়ে উম, উম।
বাকী আগৰ পৰাই কৰা নাই ভাল মানে এইবাৰ প্ৰথম?
নাই এইবাৰ প্ৰথম।
নাচিছা?
অ', নাচিছো।
ভালেই দিয়া।
অ', অ', মানে চখ এটা আছিল আৰু চখটো পুৰা হ'ল। তেতিয়া আজি নে কলি
ভাল লাগিল নে?
উম, ভাল লাগিল।
আকৌ কৰিবা নাই পিছত?
যদি চান্স পাওঁ তেতিয়াহ'লে কৰিম, আমাৰ ইয়াত বহুত ছোৱালী ন' চান্স চাবলে বহুত টান। উম। মানে ইয়াত বহুত ছোৱালী আছিলে আমাৰ গাঁৱত। ছোৱালীয়ে বহুত আছে আকৌ ল'ৰা-ল'ৰাও আছে যে। ল'ৰা খিনি বাৰু অসুৰ আৰু দেৱতাৰ মানে এনেকে হেৰি হৈ যায়।
মানে তোমালোকৰ সেইফালে মানুহৰ এই ল'ৰা ছোৱালীখিনি আগ্ৰহ
হা অ', এনেৰ অসৰ মানে চব কৰে আৰু।
আমাৰ আকৌ ইয়াত সেইটো নাই। আমাৰ ইয়াত তোমাক জোৰ-জোৰ জবৰদস্তি দিলেও মানুহে নলয়।
অ', আমাৰ ইয়াত আকৌ মানে উম মানে কাজিয়া হৈ যায় আৰু ভাওনা ভা মানে হেৰি কাৰণে পাৰ্টৰ কাৰণে।
কি কোৱা এ?
মানে লৰা, মানে লৰা খিনি নহয় ল'ৰা খিনি মিলি যায় দেৱতা আৰু অসুৰৰ ভিতৰত মানে পুৰা মিলি যায়। কিন্তু মানে ছোৱালী আকৌ এবাৰ আকৌ ছোৱালী নাই হা কি কৰিছে জানা? হেৰি ছোৱালীটো নাই নাইয়ে মানে এইবাৰ পাৰ্ট লোৱা মানুহো নাই। মই জাষ্ট গৈছিলোঁ তুমি এইটো ল'বা উম, মোৰতো ভালেই লাগি গ'ল।
কেনেকুৱা আহে?
মানে এনেকে কাজিয়া লাগে মানে ছোৱালী বিলাক মানে এনেকে মানে বেয়া পোৱা পৰি হৈ যায় কাৰণে মানে গুচি গুচি যায় মানে আৰু এনেকুৱাই।
এনেকুৱা টাইপৰ
উম, পাৰ্ত
আমাৰ ফালে আ-আমাৰ ফালে আকৌ পাৰ্ট লোৱা মানুহেই নাই।
হা অ', তোমালোকৰ মানে কি পাৰ্ট লোৱা মানুহ নাই?
উ নলয়ে
অ', আমাৰ ইয়াত আকৌ এনেকুৱা হয় কাৰণে ছোৱালীখিনিয়ে ধৰা এনেকা কৰেতো তাছত আ এইবাৰ আকৌ হেৰি পাৰ্ত ৰুৱা মানুহ নাই বোৱাৰী মানুহ বোৱাৰী মানে অকণমান বুঢ়াই আৰু তাক তাইক ৰানী পাৰ্ট দিছে এতিয়া উপায়ো নাই ছোৱালী খিনি ওলাইয়ো অহা নাই।
উম
সেয়াই আৰু মানে অকমান
বেলেগ এটা হৈ যায় মানে।